হেল্ল'।
কি কৰি আছ?
অ এ এনে আছো, তই কি কৰি আছ?
হ আছো আৰু।
আহ বাকী খবৰ খাতি ভাল?
উম।
হেল্ল', অ অ মোৰো ভালেই অ।
হেল্ল'।
ভাত পানী খালি নে নাই?
অ ভাত পানী খালো অ তই খালি নে?
উম মই খালো। তই কিহে খালি?
মই তোৰ দাংবদি ভাজি তাৰ পৰা আকৌ দালি ত বা চাটনি আছিলে বুত ট মাহৰ তাৰ পৰা আকৌ আচাৰ আছিলে তই কিহে খালি?
মই তোৰ দালি আছিলে লগত তোৰ ঢেকীয়া আলু ভাজি আছিলে।
উম উম।
খালো আৰু।
অহ অ।
বাকী আজিক কি মনত পেলালি কচোন কিমান দিন হল ফোন এটাও কৰিব পৰা নাই।
এনে ভাবি আছিলো কালে ফোন লগাও কালে নলগাও ঘপককে মনত পৰিলে তোলে বহুত দিন কথা পতা নাই মানে তোৰ লগত। সেইকাৰণে বোলো তোলৈকে ফোনটো লগাই লওঁ। কিবা এটাকে পাতো এষাৰ
হয় হয় দে ইমান দিন হ'ল ফোন এটা কৰিবলে মন মনটো নাযায় নে?
নাই মই এইকেইদিন মানে কামত আছিলো যে ব্যস্ত আছিলো মই অলপ মানে এই ফাৰ্ম এখন খুলিছোতো তাতে কামত লাগি আছিলো মানে।
উহ মোৰ মানে নতুন ফোনটো লোৱাৰ পৰা আগৰ নাম্বাৰবিলাক সকলোবিলাক ডিলিট হৈ থাকিলে।
অ অ অ অ।
সেইবাবে মই ফোন কৰিব নোৱাৰা হৈ গলো।
অ।
বাকী কি নতুনকে ফাৰ্ম খুলিছ ন?
খুলিছো অ।
অ কিমান কিমান পোৱালি সোমোৱা এ পুহিছো মানে মানে খুলিছ?
মোৰ মানে এইবাৰ বাৰশ বাৰটা দিম বুলি কৈছে।
বাৰশ বাৰটা ন।
উম উম।
ঠিকে আছে। বাকী কালিলৈ দিব ন?
কাইলৈ দিব অ পোৱালিটো মানে
উম হম। তাকে ভালদৰে মেইনটেনেঞ্চ কৰিবি।
হা।
ভালদৰে মেইনটেনেঞ্চ কৰিবি পোৱালি বিলাকক।
উম উম তাকে তই এনেই। ঘৰতে আছো নে কিবা কাম বন কৰি আছ।
মই বৰ্তমান ঘৰতে বাৰু
অঁ অঁ
খেতি পথাৰত অকমান লাগি আছো ।এনেই কাম বন কৰা হোৱা নাই।
অহ অহ। তাকে কিবা এটা কৰিবি।
উম হম।
উম। বাকী তহঁতৰ এবাৰ খেতি খেতি বাতি কৰো অ, তহঁতক কৰ নাই।
উ কৰো কৰো।
কঠীয়া পাৰিলি নে এইবাৰ?
কঠীয়া পৰা হ'ল বাৰু তথাপি এই অকমান পানী হৈ আছে মানে আমি যোন জেগাত কঠীয়া পাৰো।
অঁ অঁ।
উ সেই জেগাখনত মানে আৰু এভাগ এটা পাৰিব আছে আৰু।
অ।
বাকী তহঁতৰ পৰা হ'ল।
আমাৰ পাৰিলো পাৰিলো। আমাৰ মানে এইবাৰ উ ইমানো পানী হোৱা নাই যে এইকাৰণে কঠিয়া টো অকমান ভালেই হ'ল বাৰু পৰাত।
অ
উ বৰষুণো মানে জোখৰটো নাই নাই নাই নাই দিয়া
অ
উম
ফালে গ'ল নে
ইফালে গ'ল অ মানে ইফালে খান্দি দিছিলে এইটো উ মানে মানুহে বালি উঠাবৰ কাৰণে
উম হো
সেইকাৰণে মানে
আকৌ আগতে প্লেনিং কৰা জেগাক সেইখনত যাবি নে
অ যাব লাগিব যাব লাগিব এ আছে নহয় সেইটো।
উ
উম উম তাকে পাহাৰৰ চাইডে যাওঁ নে নে এনেই বেলেগ চাইডে যাওঁ
ত পাহাৰৰ চাইডে গ'লেও সুবিধা হয়
উম উম
ওলাবি লগৰ কেইজনকো কবি
তাকে
হয়
উম তোৰো লগ বৰ দুজনমানাৰ কবি আৰু
বাৰু মই শুনাই থৈছো মানে সিহঁতে যাম বুলিয়ে কৈছিলে বাকি জুবিন জুবিন দা সমাধি ক্ষেত্ৰৰ ছাইডেও যাব লাগিছিলে
অ অ আমি তালৈও যাব লাগিব বাৰু তালৈ গলে মানে আৰু কামাখ্যা মন্দিৰো চাবগৈ লাগিব লগতে
উম কামাখ্যা মন্দিৰ চাই আহিবা আহিবাৰ লগতে
অ বাকী এনেই খেতি বাতি তথা ট্ৰেক্টৰ খন কামত লগাই থৈছেনে
উ ট্ৰেক্টৰ কামত লাগি আছে বাৰু
উম
অ আজি দুদিন মান হ'ল ড্ৰাইভাৰ অকমান অসুবিধা মানে স্বাস্থ্য ভাল নহয়
অ অ
সেইবাবে অলপ মহ বেছিকে লাগি থাকিব লগীয়া হৈছে
অ অ থিকেই আছে বাকী এইবাৰ তহতৰ চাইডে উম
বাকী মা দেউতাহঁতৰ ভাল
ভাল ভাল তহ ত
আম ঠিকে থাকে আছে আৰু
অ অ বাকী তহঁতৰ চাইডে এইবাৰ বৰসবাহ পাতিছিলে নে
উম বৰসবাৰ পতা হ'ল বাৰু
অ অ বাকী ভাওনা কি অ মানে ভাওনা পাতিছিলেনে
ভাওনা নাই পতা মানে আমাৰ নামঘৰটো কি হ'ল আগৰ জেগাতে আছে তথাপিও মানে তোৰ ভেটিটো অকমান চাপৰ হ'ল । অ সেইবাবে তো অকণমান ভেটিটো ওখ কৰিব কাৰণে, আমি বাহিৰতে এনেকে চালি টাইপত এখন দি,
অৱ অৱ
বসবাস টো কে পাতিলো আৰু মানে নিয়মটো কৰিলো।
অৱ অৱ
বাকী বাকী হেৰি যোৱাবাৰ মাজুলী গৈ ভাল লাগিলে।
অৱ অৱ মাজুলী ন। উম পৰিৱেশটো ধুনীয়া মানে, আমি ফেৰ দি যাওঁতে যেতিয়া উম ব্ৰহ্মপুত্ৰ মানে পাৰ হৈ গৈছিলো ন মাছৰ আমি যোনটো চাপৰি পাইছিলো, উম ঠিক কোনো জেগা কনো বহুত ধুনীয়া আছিলে আক
তাকে তাকে মোক হাতশিল্প কথা নকওঁৱেই, মুখাশিল্প কিমান ধুনীয়া।
উম আৰু সত্ৰ বিলাক সত্ৰ লৈ বুলি মাজুলীকে কয় আৰু ।
উম সত্ৰনগৰী বুলি মাজুলীক সেইবাবে কোৱা হয়।
উম
হে নিশ্চয় আকৌ এবাৰ টাইম মিলাই পেলাই আমি যাব লাগিব এপাক ।
উম উম আৰু সত্ৰ বিলাকত ভাওনা এইবাৰ চাব পোৱাকে যাব লাগিব আৰু
উম উম আৰু পালনাম পাতে বুলি, কোৱা শুনিছো মানে মই বাৰু সবিশেষ নাজানো পাল নামৰ বিষয়ে। পালনাম চাব পৰাকে একবাৰ যাম, কেতিয়া হয় কিন্তু খবৰতটো ৰাখি দিছ অকমান। ওচৰে পাজৰে ক'ৰবাত মানুহ,
অ আমাৰো খুৰাহঁত আছে বাৰু মাজুলীতে ।
অৱ তেতিয়া খৱৰ ৰাখিবি
উম উম সুধিব লাগিব, উম লগতে যাম গোটেইকেইটা উম উম তাকে লগতে গোটেইকেই, হ'ব হ'ব খুৰা ঘৰতে হ'ব।
তাৰ পৰা আমি সত্ৰ চাই পেলাই ভাওনা ৰা টি লে চাগে ভাওনা হ'ব ভাওনা চাম ।
উম
উম তাৰপা আউনীআটি সত্ৰখনত চাবলে বহুত বস্তু আছে আক ।
উম মই তেতিয়াই যোৱা অলপ পাহৰিছো । সৰু হৈ আছিলি ন ।
মানে, তুলসী গছৰ খুটা আছেটো, ডাঙৰ, একদম বহুত ডাঙৰ আও!
অ'!
তাৰপা, ‌ আকৌ, বহুত মানে, দিনৰ আগৰ তাঁতৰশাল আছে আৰু কিবা কিবি আছিলে।
উম! মোৰ মুখা শিল্প, মোৰ মুখা শিল্পবিধ কেনেকে কেনেকে বনাই সেইটো অলপ জানিবলৈ মানে, শিকিবলৈ মন এটা আছে।
উম! আমি, তালৈ গ'লে সেইবিলাক ধুনীয়াকে চাই পিনি আহিব পাৰিম আও।
আকৌ তাত, আউনীআটী সত্ৰত এইটো, উম! অসমীয়া মানুহৰ হাতেৰে তৈয়াৰী বন্দুক আছে।
উম!
আগৰ আগৰ দিনৰ ৰজাৰ চকী আছে। এইবিলাক আছে, বহুত খিনি চাব লগগীয়া বস্তু আছে মানে তাত।
এইটো বৰ্তমানো সংৰক্ষণ কৰি ৰাখিছে ন'?
উম! উম! আৰু ধুনীয়াকে ৰাখিছ। কোনো ঘূণে ধৰা নাই, কিবা হোৱা নাই।
উম! আৰু বৰ্তমানতো চাগে দলং খন কমপ্লিট হৈছে নাই বাৰু অলপ
নাই, নাই। দল, দলংখন কমপ্লিট হোৱা হোৱাগে নাই। দলংখন কমপ্লিট হোৱা হেঁতেন বহুত ভালেই হ'লহেন। মানে, বহুত কম সময়তে অহা যোৱা কৰিব পাৰিলোহেঁতেন।
উম! হু! এই চাইডৰ, ডিব্ৰুগড় চাইডৰ পৰা সুবিধা হয় চাগে ন'! সেই তালৈ যাবলে।
জানোঁ পাই! মই ইমান সবিশেষ গম নাপাওঁ বাৰু।
উম! উম! বাকী এই দলংখনে, তোৰ বৰ্তমান, মাজুলী আৰু এই তোৰ বিহপুৰীয়া, লখিমপুৰ এনেকে সং সংযোগী কৰিছে ন'।
উম! উম!
ঠিকে আছে।
উম! মানে, তেতিয়া দলংখনদি গ'লে আমি সোনকালে মানে, কম সময়তে মাজুলীৰ পৰা যাবও পাৰিম আৰু আহিবও পাৰিম মানে।
উম! হু!
উম!
সুবিধা হ'ব তেতিয়া বাৰু বহুত সুবিধা হ'ব। বাকী আটাইকেইজনে ওলাই গ'লে ভাল লাগিব। তাত যেতিয়া সুবিধা টো হ'বই। থকা সুবিধাটো তই পাতি দিব পাৰিবি ন'? উম! থকা সুবিধাতটো হোৱাত তইয়ে আৰু খোৱা বোৱাটো মেইন আৰু। সেই দুটা হ'লে আমি ধুনীয়াকে আৰু সত্ৰতো এনেকে থাকিব পাৰি হ'বলা ।
সত্ৰত ইমান সবিশেষ মই নাজানোঁ বাৰু সত্ৰত থাকিব পাৰি। এনে, এনেই ৰুম চুম মানে, এনে ল'ব পাৰি চাগে দেই তাতো।
অ'! ওচৰত ৰুম আছে ন'?
উম উম
উ এয়া এতিয়া কিবা এটা সুবিধা এতিয়া মিলাই যাব লাগিব আৰু
উম উম যাব লাগিব। আৰু গোটেই কেইজন লগত গ'লে। ভালো লাগিব।
উম উ উ।
তাকে।
তাকে হে হোৱাটছপ গ্ৰুপ এটা খুলিবি, খুলি পেলাই সকলোকে মানে এড কৰিবি যিকেই যাম বুলি কৈছিলে।
অ অ।
তেতিয়া সিহঁতেও কব কি তাৰিখে যাব। বা কোনবাৰে যাব
অ অ। সেইবিলাক সবিশেষ উম উ সবিশেষ গম। খাই পেলাই আমি প্লেনটো ঠিক কৰিম আৰু দিন বাৰটো চাই পেলাই।
অ ঠিকে আছে বাকি। শুই থাক আৰু তেতিয়া ন ৰাতিও হ'ল ন।
অ অ তাকে টাইম অলপো হৈছে। সুঙগে আৰু
অ ফোন চোনতে, ফোন চোনতে কৰি থাকিবি, কৰি থাকিবি। উম মোবাইলৰ নাম্বাৰ টো ছেভ কৰিলম
আহ অ
অ ঠিক আছে হ'ব। অঁ অঁ।